হেল্ল'।
হেল্ল' অহ কোৱাহে কি কৰি আছা?
আছোঁ ৰবা খবৰ পাতি কেনে পিছে তুমি কি কৰি আছা?
এ খবৰ পাতি ভালে ৰবা খবৰ পাতি ভালে আছে। খালি টোপনিটোৱে ভাল হোৱা নাই ৰবা।
টোপনি কেনেকে ভাল হ'ব। ফিফা চাই আছা চাগে?
অ হয় হয় ফিফায়ে ফিফা ৱাৰ্ল্ড কাপে চাই আছোঁ ৰবা, ৰাতি ৰাতি যাব বাপৰে কি ৰাতি মেটছ ৰাতি হা। সেই চাবলৈ মনো নাযায় কেতিয়াবা টোপনিয়ে লাগে। কিন্তু হ'লেও যিটো যুজ সেই যুজটো দেখি চ চাই চাই দিও আৰু।। পুৱা আকৌ শু শুই থাকোতে এতিয়া দেখা নাই নেকি পুৱা সাৰী পাইছোঁ আৰু ইমান সোনকালে। কাৰণে মানে কলা চকু আহ যিটো গাত আছে। সেই গাতটো কলা পৰি গৈছে মোৰ জানা নে?
অ আজিকালি ময়ও লক্ষ্য কৰিছোঁ মানে এই যিটো ফিফা আৰু ৱৰ্ল্ড কাপৰ যিটো জনপ্ৰিয়তা সেইটো মানে বিশ্বজুৰি বহুত বৃদ্ধি পাইছে হে মানে বিশ্বকাপৰ সময়ত তোমাৰ কোটি কোটি মানুহে সেই খেলখন চাবলৈ যায়। বা নিজৰ প্ৰিয় দলক সমৰ্থন কৰে। মই জানিবলৈ ইচ্ছা যায়। কেতিয়াবা তোমাৰ ফিফা ইমান কিয় গুৰুত্বপূৰ্ণ সংস্থা বুলি গণ্য কৰা হয়। তুমি ভাবানে? এই ক্ষেত্ৰত কিবা?
এই ভাবো দিয়া মইয়ো এই টো কথাই মানে ফিফাটো চাৰি বছৰৰ মূৰে মূৰে আহেটো ত কিবা এটা ডাঙৰেই আৰু হয় আৰু মানে ত ধৰি লোৱা ফিফাটো হৈছে যিটো বিশ্বৰ যিটো ফুটবল হয়। তাৰ এটা মুখ্য পৰি পৰিচালনা সংস্থা ন? তুমি জানাই চাগে ফিফাটোৰ কথা। মানে যিবিলাক ফুটবল আ অৰ্জন কৰা হয় আৰু ইয়াৰ এটা ফিফাত আৰু আৰু ই তোমাৰ বিশ্ব বিভিন্নবিলাক দেশৰ ফুটবল আছে। সেই সংস্থাসমূহক মানে সংযুক্ত হে ৰাখে আৰু আৰু তেওঁলোকৰ মাজত যিবিলাক খেলা আছে। সেই খেলাবোৰ ক কৰে আৰু তেওঁলোকে প্ৰতিযোগিতা যি আছে সেই প্ৰতিযোগিত আয়োজন কৰে প্ৰতিযোগিতা আয়োজন কৰে আৰু আৰু তোমাৰ বিশেষ তোমাৰ যিবিলাক ফিফা্ ৱৰ্ল্ড কাপ সেই ফিফা ৱৰ্ল্ড কাপ যে আছে। ইয়াৰ নাম আৰু বিশ্বজুৰি মানে সুপৰিচিত কাৰণ তুমি জানাই ফুটবলটো প্ৰায় সকলো দেশতে খেলা যায় আৰু সকলো দেশতে মানে এটা খেল আৰু ধৰি লোৱা তোমাৰ এই ক্ৰিকেট টো ক্ৰিকেট টো হেনেকোৱা নহয় ন ক্ৰিকেট টো ধৰি লোৱা কিছুমান আহ কিছুমান বিশেষ ঠাইৰে খেল হয়। কিন্তু ফুটবলতো সকলো দেশৰে এটা খেল হয় আৰু সেই কাৰণে চাগে ফুটবলটোৰ ইমান এটা মানে জনপ্ৰিয় আৰু ক'বলৈ গ'লে বিশ্বজুৰি।
আৰু তুমি ফুটবলৰ কথা কৈছো যে ফিফাৰ কথাও কলো আমি ত তুমিতো এইকেইদিন চাগে খেল চাই আছা ত' তুমি এই ষ্টেডিয়াম বোৰ যে হয় ষ্টেডিয়াম বোৰত মানুহবোৰ দেখিছা নে ধৰা ইমান ফিফাতটো বহুত সৰু সৰু দেশোআহে। যত মানে প্ৰথমবাৰৰ বাবে হয়তো তেওঁলোকে ফিফাত অংশগ্ৰহণ কৰিছে। কিন্তু তেওঁলোকৰ যিটো সমৰ্থন কৰা মানুহ সেই সমৰ্থন কৰা মানুহৰ সংখ্য চাবাচোন এবাৰ লাগিলে তেওঁলোকে গ'লে নিদিয়ক বা তেওঁলোকে হাৰিয়ে যাওঁক খেলখন কিন্তু যিটো মানুহে সমৰ্থন কৰে সেই সমৰ্থন কৰাটো কিন্তু বৰ ভাল লাগে দেখি। কিন্তু তোমাৰ এই ভাৰতত আৰু ভাৰততটো বিশেষকৈ তোমাৰ ক্ৰিকেট প্ৰচলিত ন? মানুহে ফুটবল চাব নোখোজে ফুটবল নাচায়েই ক্ৰিকেটত এনেকুৱা দেখিবা যে যেতিয়া নিজৰ দল ভাৰতৰ দলটোৱে যেতিয়া হাৰি যায় বা কিবা কাৰণত নে খেলিব নোৱাৰে। তেতিয়া মানে মানুহে তেওঁলোকৰ বিষয়ে তোমাৰ বিভিন্ন ধৰণৰ কথা কবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু ফুটবলৰ ক্ষেত্ৰত সেইটো মই কিন্তু কম দেখা পাওঁ দেই ফুটবল মানে এনেকুৱা এটা তোমাৰ খেল বুলি ক'ব পাৰা য'ত মানে মানুহৰ বেয়া দিশটো নাহেই মানে সকলোৱে ভালে খেলক বা বেয়াই খেলক সকলোকে প্ৰশংসা কৰে বা তোমাৰ যিটো বিপৰীত দলৰ যদি কোনোবা খেলুৱৈ ভাল খেলিছে। তেওঁকো প্ৰশংসা কৰে এই সেনেকুৱা ধৰণৰ এটা যি টো স্পৰ্টচ মেন স্পিৰিট বুলি কওঁ আমি। সেইটো ফুটবলত তুমি বহুত দেখা পাবা। কবলৈ গলে এইকেইদিনটো খেল চায়েই আছা ত গমেই পাবা চাগে
হয় দিয়া সেইটো বাৰু ঠিক কথা কৈছা। বাকী তু মই তোমাৰ যিটো কথা ক'লা বা তোমাৰ যিটো মোক ক'লা অপিনিয়ন দিলা। তোমাৰ এটা ত' মই এটা তোমাক কওঁ যে মোৰ মানে উল্লেখ কৰোঁ যে এই তুমি যে ক'লা ভাৰতীয় টীমৰ বেয়া খেলিলে তোমাৰ মানুহে বেয়াকে কয় সেইটো সঁচা কথা কিন্তু, আৰু তোমাৰ যিবিলাক, ফুটবলৰ যিবিলাক খেল এইবিলাক আছে এই খেলবিলাক মানে। যিবিলাক সৰু সৰু টিম আছে যিলাক নতুনকে ধৰা ক'লা তুমি ফিফা ৱৰ্ল্ড কাপত আহিছে বা সৰু সৰু প্ প প্লে আহি আছে আৰু তেওঁ তেওঁলোকক মানে বা হাৰিলে কিন্তু আৰু এটা কথা লক্ষ্য কৰিবা। যিবিলাক ডাঙৰ ডাঙৰ ফুটবল আৰু ফুটবলাৰো তেওঁলোকেও কিন্তু এজন বেয়া খেলে ন তেওঁলোকক কিন্তু হেই আমি যিটো কওঁ ক্ৰিটিচাইজ সেইটো কৰা হয়। কিন্তু বহুতে কৰা হয়। তেওঁলোকৰো কথা মানে বেয়াকে ওলায় আৰু তো সেইটো কিন্তু।। টো দুয়টা খেলতে হয় আৰু ক্ৰিকেটতো হয় ফুটবলতো হয়। খালি ডাঙৰ টিম ন ডাঙৰ টিম হ'লে যিটো আমাৰ যিটো আশা। সেই আশাটো বাঢ়ি যায় ন? সেইকাৰণে ত তোমাৰ ধৰিলোৱ তোমাৰ যিটো পচন্দ প্ৰিয় টিম আছে। সেই যোন প্ৰিয় টিমটো যিটো আ তোমাৰ বেয়া খেলে আৰু তোমাৰ ধৰি।। তুমি ধৰি ৰাখা যে সেইটো জিকিব বুলি ভাবা। তুমি আৰু কিন্তু সেইটো যদি নিজিকে তেতিয়াহলি তুমিৰ মনতটো বেয়া লাগিব ন? তেতিয়া তুমি কবা এই কি খেলিছে ই কি এইটো কিয় মাৰিছে। এেনেকে কিয় গ'ল দিব নোৱাৰিলে। অমুক তমুক এনেকে আৰু বহুত আছে বহুত আ।। বেয়াটো এইটো চবৰে বেয়া লাগে দিয়া মোৰো বেয়া লাগে। এনেকুৱা যেতিয়া মোৰটো অ' মই পিছে এটা কথা সুধো? তোমাৰ যিটো প্ৰিয় টিম সেইটো কোনটো কোৱাচোন?
সেই তাৰে আগতে মই তোমাক সুধিব বিচাৰি আছিলো? এইটো কথাই মানে তোমাৰ প্ৰিয় দল কোনটো এইবাৰ ফিফাত?
মোৰ প্ৰিয় দল এইবাৰ দুটা দিয়া এটা হ'ল তোমাৰ প পৰ্তুগাল এটা হ'ল তোমাৰ ফ্ৰান্স। তোমাৰ?
মোৰো দুটাই তোমাৰ এটা হ'ল তোমাৰ পৰ্টুগাল তোমাৰ দৰে আৰু এটা তোমাৰ ধৰা নৰৱে, নৰৱে বুলি যে কয় সেইটো মানে।। মই ফুটবল তোমাৰ আগৰ চাওঁ ন তোমাৰ যিবিলাক, লিগ হওঁক সৰু সুৰা যিবিলাক ইপিয় লীগ বুলি কয় সেইবিলাক চাই আকো ত সেইবিলাক বহুত কথা জানিব পাৰিছো আৰু যে যিটো তোমাৰ জনপ্ৰিয়তা আৰু ফুটবলৰ সেইটো মানে আন বেছিয়ে তোমাৰ কবলৈ গলে এইবিলাক খেল সবিলাক ক্ৰিকেট হকী এইবিলাক যে খেল আছে যিটো ফুটবলৰ আচল জনপ্ৰিয়তা ন সেইটো জনপ্ৰিয়তাটোয়ে হয় আৰু যিটো তোমাৰ অঁ আহছ না ফিফাৰটো তুমি চাগে যিটো তুমি আৰম্ভিক যিটো অপেনিং চেৰেমনী বুলি কয় সেইটোতো চাই তটা মানে বেলেগ ধৰণৰ চেৰেমনী পাতে বা ইমান সমেই ত' আৰু তুমি তোমাৰ কি হ'ল এ এতিয়াতো বৰ্তমানৰ যিখন ফিফা চলি দেশত চলিছে তই ভাবা তিনিশত দেশত তিনিটা বেলেগ বেলেগ অনুষ্ঠান ইমান ডাঙৰ ডাঙৰকে আয়োজন কৰা ইমান খৰচ কৰা ধেমালি নহয় কিন্তু ভাবিব গলে
হয় দিয়া ঠিকে কৈছা দিয়া তুমি আৰু তুমি এটা কথা মানে তুমি ভাবা নেকি কি মানে মই ভাবো আৰু এই যি ফুটবল আছে এই ফুটবলখন মানুহৰ মাজত ইমান কিয় প্ৰিয়নো মই মানে ভাবিব ভাবি কেতিয়াবা নাপাওঁ বা ভাবি কেতিয়াবা পাও কিন্তু তোমাৰ মতামত মই জানিব বিচাৰিম আজি কিয় মানুহৰ মাজত প্ৰিয় এই ফুটবলটো
জনপ্ৰিয়তা তুমি চোৱা তুমি কিছুমান মানুহে হয়তো বেলেগ বেলেগ খেল চাই ভাল পায় ফুটবল চাই হকী চাই ক্ৰিকেট চাই কিন্তু মই যিহেতু ফুটবল চাই বেছি ভাল পাওঁ ত মই ফুটবলৰ কথা কবলৈ গ'লে মই ভাল পোৱাৰ কাৰণটো কৈছো হয়তো মানুহে সেইকাৰণে ভাল পায় এতিয়া তুমি ধৰা ক্ৰিকেট খেল চাই আছা ক্ৰিকেট খেলত কেতিয়াবা এনেকুৱা হৈ যায় খেলবিলাক মানে তোমাৰ ইন্টাৰেষ্টে নাহে মানে তোমাৰ চাব মনে নাযায় ধৰা কেতিয়াবা এটা টিমে বহুত ৰাণ কৰি দিলে আৰম্ভণিতে তাৰ ভিতৰত আৰম্ভনিতে বহুত আউট গুচি গল তেতিয়াহলে গমেই পাইছে যে কোন জিকিব কোন হাৰিব কিন্তু ফুটবলত তেনেকুৱা নহয় ফুটবলত তোমাৰ এটা পক্ষ যদি তোমাৰ তিনি চাৰিটা গ'লো দিছে কিন্তু সেই দ্বিতীয় পক্ষটোত তাত সেই গ'লকেইটা যিটো সমান কৰাৰ আৰু আমি যেতিয়া ড্ৰ বুলি কওঁ সেইটো সমান কৰাৰ বাবে সুযোগ এটা থাকে তিনি চাৰি মিনিটৰ ভিতৰত হয়তো খেলখন সলনি হৈ যাব পাৰে সেইবাবে মানে ফুটবল চাব মানুহে বেছি ভাল পায় কাৰণ তাতে তোমাৰ একদম অন্তিম মুহুৰ্তলৈকে খেলখন কোনে জিকিব কোনে নিজিকিব সেইটো ক'ব নোৱাৰি আৰু লগতে তোমাৰ যেতিয়া আহ ডাঙৰ ডাঙৰ খেল হয় আৰু যেতিয়া নক আউট ষ্টেজ বুলি কয় যে চছেমি ফাইনেল খেলখনত গল দিয়ে ত তেতিয়া মানে তাতে পেনাল্টি চুটাৰ বুলি হয়তো তেতিয়া সেইটো চাই আৰু ভাল লাগে আৰু যোনে যদি চান্স এৰি দিয়ে বা এটা যদি সুযোগ হেৰুৱাই গোটেই খেলখন হাৰি যাব ত' সেইটো সেই এইবিলাক চাব মানুহে ভাল চবে মানে সমৰ্থন কৰে এইবিলাকৰে সমৰ্থন কৰিব বা খেলুৱৈবিলাক সিহঁতৰ যিটো অনুপ্ৰেৰণা হওক ত যিটোো জনাই ত সেইবিলাক সেইবিলাক কাৰণত হয়তো ফুটবলটো অধিক জনপ্ৰিয় আৰু বাকী খেলতকৈ কাৰণ ফুটবলটোতো জানাই পৃথিৱীৰ যিমান দেশ আছে চবতে প্ৰচলিত হয়য়ে সৰু দেশ হওক ডাঙৰ দেশ হওক সকলোতে প্ৰচলিত আৰু অ' ফুটবল খেলাৰ বাবে বেছি সঁজুলিৰো দৰকাৰ নপৰেতটো কবলৈ গ'লে ত সেইবাবে মই ভাবো যে ফুটবলটো অধিক বেছি জনপ্ৰিয় আৰু কবলৈ গলে
হয় দিয়া তুমি ঠিকে কৈছা আৰু এটা মই ভাবো যে এই যিটো আমাৰ ভাৰতৰ যিটো ফুটবল টিম সেইটোও আমি অলপ গুৰুত্ব দিব লাগে কাৰণ চোা এই ফিফা ৱৰ্ল কাপ যে চলি আছে সেই ৱৰ্লড কাপত আমাৰ যিটো ভাৰতৰ টিম সেই ভাৰতৰ টীমটো যেতিয়া হলে হল হয় তেতিয়া আৰু আমাৰ কিমান ভাল লাগিলে হয় কোৱাচোন যেতিয়া সেই ভাৰতৰ টীমটোৱে খেলিব ওলাল হয় আমাৰ কিমান এটা ডাঙৰ গৌৰৱ অনুভৱ হ'ল যে সেই আমাৰ ভাৰতীয় দলটোৱে খেলিছে ধৰি লওক কিছুমান ডাঙৰ ডাঙৰ টীমক হৰুৱাই তেতিয়াতো আৰু ভাল লা লাগিল লয় তেতিয়ো নিজৰ দেশৰ আহ টিমটোকে আ মানে দলটোকে আমি চাপৰ্ট কৰিলো হয় ন তেতিয়া আমি উৎসাহ দিলো তেওঁলোককে ত এনেকুৱা কথা ন আৰু সেই কাৰণে আমি ভাৰতৰ ফুটবলটোকো অলপ গুৰুত্ব দিব লাগে ন চৰকাৰৰ লগতে আমিও আমিও মানুহবিলাকত তেওঁলোকক উৎসাহ দিব লাগে খেলবোৰ চাব যাব লাগে কিন্তু আমাৰ ভাৰতত দেখিবলৈ পোৱা যায় মানুহে বেছিভাগ ক্ৰিকেটে দেখি চাবলৈ যায় মানে ফুটবলটো কমেই চাব চাবলৈ যায় আৰু ইয়াৰ ওপৰত আমাৰ মানে খেলুৱৈবিলাকে অলপ মানে ভালকৈ গুৰুত্ব দিব লাগে ভাল খেলিব লাগে সেইটোৱেই আৰু ভাৰতৰো ফুটবলটো আমি বিশ্বলৈ আগবঢ়াই নিব লাগে বাকী হ'ব দিয়া আজি নহলে পিছলৈ আৰু কেতিয়াবা কথা পাতিম ফুটবলৰ ওপৰত যিহেতু ফিফা ৱৰ্ল্ড কাপ চলিয়ে থাকিব
ঠিক আছে ঠিক আছে ময়ো টোপনি মাৰিলো ৰবা ৰাতি খেল চাব লাগিব